হেল্ল', অহ। নমস্কাৰ।
কোৱা নমস্কাৰ, কচোন ক যে, খাদ্য সম্ভাৰলে।
হয়।
তাৰ বিষয়ে।
উম।
কি কি খাদ্য আমাৰ অসমত চলে।
খাদ্য। খাদ্যটো চব প্ৰাণীয়েই খায়, খাদ্যতো, খাদ্য নহ'লে চলিব নোৱাৰি ন।
হয় হয়, খাদ্যতো চব
উম। উম উম।
এতিয়া খাদ্যটোক, খাদ্য বেলেগ বেলেগ হয়।
উম।
আৰু।
কোনবাই তৃৰ্ণভূজি। কোনোবাই মাংসভোজি, কোনোবাই সৰ্বভোজি।
হয়। মাংসভোজি হ'ল।
উম।
কুকুৰ। চৰাই চিৰিকতি কিছুমান আৰু ।
হয়।
শাক চবজি হ'ল মানুহেই এইবিলাক।
মানুহ।
উম, । মইতো চবেই খাই ভাল পাওঁ।
হয় নেকি? আপুনি মাংসভোজি নে তৃণভোজি? অ', মানে, অ, অ, নিৰামিষ নে আমিষ? মাংসভোজি নে
অ', তৃৰ্ণভোজি, অহ।
নিৰামিষও চলে সময় গতিকে, আৰু ইও চলে, দুয়োটাই চলে আৰু।
হয় হয়, ময়ো তেনেকুৱাই, মইতো নিৰামিষ টো বেছি নচলে মানে, আমিষটোহে বেছি চলে আৰু।
হয়, আজি দুপ দুপৰীয়াৰ আহাৰ কি কি আয়োজন কৰিছে
এতিয়া দুপৰীয়া মই পাকঘৰত যোৱাই নাই কি কি কৰিছে আপুনি পুৱাই কি কি খালে
মই পুৱা মানে এ ৰুটি খালো তাৰপিছত মেগি তেনেকে খালোঁ আৰু আৰু লাল চাহ তেনেকে কল মেগী কৰিয়ান তেনেকে
অ অ
আৰু
মইও তেনেকে কি খালো মইও তেনেকে কি খালো উম কিবা ব্ৰেড মানে ব্ৰেড আৰু জাম আৰু চাহ আৰু কনফ্লেক্স।
অ', হয়, খাব লাগে আৰু দুপৰীয়াৰ কাৰণে হেৰি কি বুলি কয় ভাত খায়না
অ দুপৰীয়াটো ভাতে ভাতে
ভাতে আমাৰ চলে আৰু আপুনি কি খায় দুপৰীয়া ভাতে চলে ভাতৰ লগত আজি কি কি থাকিব
ভাতৰ লগত কি মাছ মাছ আৰু এ তম তম বিলাহী মাছ বিলাহী আলু মাছেদি বনাব আৰু তেনেকে কিবা কিবি বনাব আৰু ভাজি থাজি
অ তেনেকে আৰু খাব আৰু জুতি লগাই টেষ্টি আপুনি নিজেই বনাব পাৰে ন খানা খাদ্য বনাব লাগে পাৰিলে
কে কেতিয়াবা কেতিয়াবা নিজে বনাও আৰু কেতিয়াবা অ বেছিভাগে ঘৰৰ পৰা বনাই কেতিয়াবা অকেচনেলি মই বনাওঁ আৰু
হয় মই মই বনাওঁ মই মাংস বনাওঁ বনালে
অ
বঢ়িয়াকে মাংসটো বনাম বেলেগ নবনাও
উম তেনেকে মাংস এ বনাওঁ বেছি মাংস আৰু কেতিয়াবা পুত পুৱাৰ ভাত পুৱাৰ ভাত চাত ভাত চবজিটো বনাই দিওঁ আৰু ভাজি ভা তেনেকে আৰু
হয়
আৰু এতিয়া কঠাল কঠালৰ গুটি হৈছে কঠালৰ গুটি খাই ভাল লাগে ন
অঁ কঠালৰ গুটিটো মই বহুতেই ভাল লাগে
হয় এইটো মানে কি কৰি পেলাই অ কঠাল কঠালৰ গুটিত দালি
দালিত দিলেও ভাল লাগে যেনে তেনে হ'লেও হয়টো টেষ্টি হয়
ধুনীয়া টেষ্টি হয় এইটো কঠাল গুটি বেয়া পোৱা খাদ্য নহয় মানুহৰ
চব মানুহে ভাল পাই চাগে মোৰো। আৰু আপুনি এ এই যে ভাতটো খাই পোহাতটো খাই নে হাৱলাটো আমাৰ যে কয়। সনেকুৱা।
উ, আমাৰ মিক্স থাকে আৰু কেতিয়াবা দুপৰীয়া ৰাতি মানে উহাটো খাই দিয় ৰাতিয়ে ক
হয়, আমাৰ দৰে যে নহ'লে। আমাৰ তেনেকুৱাই নিয়ম এটা থাকে।
হয়, হয়।
তেনেকে আৰু মাংস মাংস কেনেকে বনাই? তুমি কি ধৰণে বনাই ক'ব নেকি? মাংস কেনেকে বনাই সেইটোও কওকচোন, আপোনাৰ আপোনাৰ এ হেৰিত মাংসটো কেনেকে বনায়? আপোনাৰ মানে আপুনি কি ধৰণে বনাই?
নে চিকেন টো মই অকল দুটা বনাব জানো।
অ', গাহৰিটো কওকচোন?
সেটো মই নৰ্মেলি নৰ্মেল ষ্টাইলতে বনাওঁ। গাহৰিটোতো যেনেকৈ যেনেকৈ তেনেকৈ বনাব পাৰি বিলাহী আলুৰ লগতো বিলাহী আলুৰ লগতো বনাব পাৰি, এতিয়া কিহৰ লগতো বনাব পাৰি মানে যদি আপুনি বাঁহ বাঁহ গাজৰ লগত খায় তেনেহ'লে বাঁহ গাজৰ লগতো বনাব পাৰি।
হয়, নেকি?
এ এতিয়া মেষ্টা টেঙা হৈছে মেষ্টা টেঙাৰ লগতো বনাব
অ', আপুনি বহুত ধৰণৰ জানে দেখোন এ।
এহ গাহৰিতোতো বহুত ধৰণে বনাব পাৰি। গাহৰিতো অ-অকল ফ্ৰাইও খাব পাৰি।
হয়, মই কেৱল বিলাহী আৰু লাইশাকেৰে খাই পাইছোঁ, গ বাঁহৰ তো
অ', লাই-লাই শাক বাঁহৰ অ'। বাাঁহ-বাঁহৰটো কেনেকা বাঁহৰটো মানে অলপ উম কি টাইপৰ লাগে আৰু টেঙা টেঙা তেনেকে, মানে বে অলপ বেলেগ টাইপ লাগে আৰু যোনে তোনে খাব নোৱাৰে নাম নোৱাৰিব মানে। হয়, কিন্তু ভাল লাগে, আৰু আৰু বইল ত বইলটোও ভাল লাগে।
বইলটো ভাল আৰু পোৰা দি কিনে যে খাই এটো ভাল লাগে। অ', খাইছোঁ খাই পাইছোঁ খাইছোঁ খাইছোঁ পুৰা দিটো।
পুৰা দি পিয়-পিয়াজ। পিয়াজ জলকীয়াৰ লগত একদম মজা-মজ
লগত সেইটো মজা ভাল লাগে। আৰু কি কয় আৰু আৰু কি কি বনায়। তাৰপুনি।
মই তেনেকে কি উম এ বিলাহী লৈ অ তেনেকে। এ মানে বনাই পাইছো আৰু
বনাই পছে অ। বনাব লাগে ময়ও বনাই ভাল পাও আজৰি সময়ত।
উম,।
কেতিয়াবা ডিউটি নাথাকিলে মই বনাও তাৰমানে। ৰাতিপুৱা দিনত ৰাতি ৰাতিটো মই ভাত নাখাও না।
বনাব শিকিব লাগে আৰু নিজ নিজটো নিজে বনাব শিকিব লাগে উম,।
মই ৰাতি হ'লে ৰুটি খাওঁ আলু ভাজি। এনেকে আৰু ৰাতি মোৰ ভাত নচলে।
উম, এনেই কি পিঠা লাৰু এনে এইবোৰ বনাব জানে
পিঠা লাৰু জানো জানো আমাৰ চলে।
অ', এনে কি কি পিঠা কি কি পিঠা কি কি পিঠা বনাব জানা?
এই টেকেলি পিঠা। তাৰপিছত মালপোৱা বুলি কয়।
শুকান পিঠা নাৰিকলৰ লাৰু আৰু পায়স এইবিলাক বিভিন্ন ধৰণৰ
জানো মই মানে দেখি শি অ', দেখি শিকিছো মোক কোনেও শিকাই দিয়া নাই। হয়।
শিকাই দিয়া নাই অ', ঠিকে আছে। আৰু মানে কি কি মানে এই কি কি কি কি পিঠা খাই ভাল পা আপোনাৰ মানে প্ৰিয় পিঠাটোৰ নাম কচোন।
প্ৰিয় পিঠাটোৰ নাম হ'ল খোলা চপৰীয়া নাম শনছেনে?
খলাচ
এই যে পিঠা গুৰিৰে অ' পিত ঠাগুড়ি যে দিয়ে অকণমান তেল দিয়ে তেনেকৈ কম তেলত সেইটো খাই ভাল লাগে সেইটো চবে খাব পাৰে আ আপুনিও একদিন বনাব। পিঠা গুৰি।
কিন্তু মানে মোক বেছি ভাল লাগে টেকেলি পিঠাটো।
হয় অ', টেক টেকেলি পিঠাটো ভাল লাগে কিন্তু তাত নাৰিকল দিলেহে ভাল লাগে।
অ', নাৰিকল নাৰি কল গুৰ তেনেকে দি মানে এনে এনেইতো চাহৰ লগত খাইও ভাল লাগে। চাহৰ লগত খাইও ভাল লাগে।
হয়।
উ, উম, আ তাতে মানে কেনেকে তাঁ কি কি নাই ভেজাল নাই কোনো তাতে, না তেল দিব লাগে, না বেলেগ কিবা দিব লাগে একদম ভাপত
আঁ সেইটো বহুত মানুহে সেইটো মানে ভাল পায়।
হয় একো ভেজাল নাই, তাৰ লগ কোনো ক্ষতি নহয় তাৰপৰা।
ট্ৰেইনত সেইবিলাকে চ'লে।
হয় হয়।
টেকেলি পিঠা লাল চাহ তেনেকে যে কয়।
অ', টেকেলী পিঠা, লাল চাহ, লাল চাহ টো ইমান ভাল নাপাওঁ গাখীৰ চাহ খীৰ চাহটো ভাল লাগে, তেকিলি পিঠাৰ লগত গাখীৰ চাহ।
অঁ, মোৰ লাল চাহটো চ'লে গাখীৰ চাহটো মোৰ তেনেকে নচলে।
ওম
গাখীৰ চাহটো অলপমান দেলি খোৱাত টো মই উচিত নহয় বুলি মই ভাবো আৰু চবৰে বেলেগ বেলেগ দেচোন যায় খাব পাৰে ঠিক আছে।
ৰাখিছোঁ।
হা হা